হেল্লো! হেল্লো! অ কি কৰিছা?
এনেই আছো। তুমি?
মই মানে মই এতিয়া কি ক'ম আৰু মই মানে চব-চব্জি কাটি আছো, মানে পাচলি কাটি আছো। নাই ৰোৱাটো বস্তা চস্তা ভাল বস্তা বেয়া বস্তা এখন লৈ গৈছিলো। হেল্ল! হেল্ল! মই মানে চব-চবজি কাটিব আহিছো।
ক'ত?
নামঘৰত মানে ৰাতি খানা আছে যে আমাৰ।
অহ, বাকি খবৰ ভাল?
এনে, খবৰ ভালে। তোৰ?
মোৰ বাৰু ভালেই। কতো ফুৰিব যোৱা নাই?
ফুৰিব যোৱা নাই বাৰু যাম বুলি ভাবিছো।
অহ।
হেৰীত যাম বুলি ভাবিছো অৰুণাচল।
অৰুণাচল?
হেল্ল! অ। মানে, অ আহিলে হ'ল মানে আমাৰ ইফালৰ পৰা মানে মই পাহাৰত থাকো না সেইফালৰ মানে ওচৰত হয়।
অ পাহাৰত নামঘৰ আছে?
অ আমাৰ মানে গাৱতো নামঘৰ বনাই আছে।
অ হয় নেকি?
কি নামঘৰ নাথাকে নেকি মানুহৰ?
মই কি জানো পাহাৰৰ নামঘৰ থাকে না নাথাকে?
থাকে আকৌ পূজা মানে মন্দিৰ নিচিনা আৰু ইয়াত।
অ ফটো মাৰি দিবি হা চব চাম।
অ, অ-অ-অ আৰু ঝৰ্ণাখন ফটো মাৰি দিব লাগিব।
অ ঝৰ্ণা-চৰ্ণা চব ফটো মাৰি দিবি তাৰ ফল-মূল, ফুলগছ,
অ-অ, অ-অ
আৰু মাদাৰহত ক'ত তুনতৰ?
ঘৰত আছে আকৌ মই নাই নহয় ঘৰত।
অ নামঘৰত আছ তই?
মানে মন্দিৰত আছো নামঘৰত নহয়।
অ মন্দিৰত কিহৰ খানা আছে আজি?
আজি এই এনেই খানা এটা মানে কিবা পূজাৰ মানে খানা এটা দে।
আতচ্ছা
অ
এ বেলেগৰ ভইচ শুনিব নাপায়
হেল্ল'
অ কৈ যা
খবৰ ভালনে তোৰ?
ভাল ভাল তোৰ
ভাল ভাল
অহ আৰু ক
উ ভাত চাত খালি?
হেল্ল' ভাত খালি?
খালো আৰু
ভাত খালি নাই? ক'ত আছ?
খালো মই এতিয়া নদীত আছোঁ, নদীত নদীত।
অ', অ'।
আৰু ক' একো বিজনেচ কৰা নাই?
হা? বিজনেছ উ মানে বিজনেচ কৰিম বুলি ভাবিছো বাৰু, মানে মোৰ বিজনেচ বহুত আছে যে।
আত্ছা।
মানে মু মোৰ ব্ৰইলাৰ ফাৰ্ম আছে, গাহৰি ফাৰ্ম আছে, আৰু ধান খেতি আছে।
নতুনকৈ আৰু কি বিছনেচ কৰিবি?
বিজনেচটো নতুনকৈ নকৰো আও মানে, ইয়াতে মোৰ বহুত প্ৰফিট হৈ আছে যে।
অ', মই কৰিম বুলি ভাবিছো।
অ', কৰিলেই হ'ল, অ', কনটেক্ট কৰিলেই হ'ল মোক।
অ'। বাকী ক' আৰু।
বাকী পঢ়া-পাতি কেনেকুৱা চলিছে তোৰ?
ভালে চলি আছে।
অ'।
আজিতো কলেজ বন্ধ?
অ'।
অ', তই কিমানত পঢ়?
মই, এইবাৰ মই বি এ অ'।
আৰু বাকী ক'
বাকী ভালেই বাৰু খবৰ এনেই বিজনেচটো কি কিহৰ কাপোৰৰ নেকি?
অ', কাপোৰৰ।
অ', কি কাপোৰ কি কি থাকিব?
তাতে ল'ৰা মানুহৰ চাৰ্ট পেন্ট জিন্চ। বেগী জিন্চ আৰু ছোৱালী মানুহৰ ছোৱালী মানুহৰ বেগী জিন্স ক্ৰপটপ।
আৰু ক'তো ফুৰিব যোৱা নাই?
মানে ফুৰিব যাম বুলি ভাবিছো বাৰু এতিয়া।
অ', ক'ত যাবি বাৰু ক' চোন?
এ আমাৰ এইফালে অৰুণাচল ওচৰ হয় না।
অ'।
টাৱাং যাম বুলি ভাবিছো, এনেই তোমালোকে আহিব পাৰা কণ্টেক কৰিলে মানে, কণ্টেক কৰিম মই মানে।
অ', কবি আক গাড়ী ভাড়া কিমান মান লাগিব ক চোন?
এটাৰ মানে মোৰ লগৰটোৰ মানে গাড়ী আছিল ন, তাক মই কৈ কিনে ক'ম আৰু
অ' কবি কিমান মান লয়?
অ', অ'।
আমাৰ যাব চাৰি পাঁচজনীমান লগৰী।
ধমে খৰাই এইফালে গ'লে, অ' অ' আমাৰো ৰৰ এমান যাব
হা।
লগৰ কেইটামান যাব বোলে আমাৰ লগত। ও'ম।
আমিও যাম বুলি ভাবিছো, নতুনকে যে এটা মন্দিৰ ঢেকীয়াাজুলিত খুলিছে যে?
অ', অ' ময়ে মানে ইনষ্টাগ্ৰামত মানে ভিডিঅ' দেখিছিলো মই? মানে এতিয়া মানে লগৰ পোৱা নাই না, মানে চিনাকি নহয় না ইমানটা জেগাতো? মানে কন্টেক্ট কৰিলে যাম যাব পাৰি অ'। কণ্টেক্ট কৰিলে যাম বাৰু?
পাৰ।
অ'।
আৰু কোনোবা লগৰ আছে যদি কবি?
হেল্ল'অ
আৰু ক?
আৰু এনেই এতিয়া কিবা বেলেগ বিজনেচ নকৰো নেকি?
নাই কৰা নাই এতিয়ালৈকে।
অ', কৰিলে মানে কন্টেক্ট কৰিবি?
অ' কৰিম দে।
উম, উম মই মানে বিজনেচ এটা কৰিম বুলি ভাবিয়ে আছিলো। সিফালে যে আ তোমাৰ তহ'তৰ ফালে কি খে খেতি ভাল হয় নে নহয়?
আমাৰ ফালে ভাল হয় বাৰু, নদীৰ ওচৰতে আছে আমাৰ পথাৰ।
অ', অ'।
অ'।
আৰু ক অ' ক?
কচোন আৰু অ' ক ক?
তই কি বিজনেচ কৰিম বুলি ভাবিছ আৰু?
ময়ো এনেকুৱা ধান খেতি, গোমধান
হ। কৰিলে হ'ল।
অ' কৰিম।
উম।
আৰু কণ্টেক্ট কৰিম
অ', অ'। কৰিলেই হ'ল কণ্টেক্ট বাৰু, কণ্টেক্ট কৰিলে পাৰা যায়।
উম।
উম।
পিছে খানা বনাব জান?
জানো বাৰু।
অ কি কি জান কচোন?
কি এনেই মানে ভাত - চাতবিলাক নেকি মানে তোৰ ভাজি, ভাত এইবিলাক?
অ।
মাংস বনাব জানো ঘৰত চাগৈ ময়ে বনাওঁ মানে ঘৰত।
অ ছোৱালীৰ কামটো চাগে তইয়ে কৰ।
অ ঘৰ সাৰো, বিচনা পাৰো এইবিলাক মইয়ে কৰো। নাই নাই নাই, মই আৰু মা, ফাদাৰ তিনটাই আৰু। মই অকলশৰীয়া মানুহ সেয়ে আৰু। অ ময়ে কৰিব লাগিব আৰু।
উম।
উম। মাত সিহঁতকো আক। ঐ চব্জি কাটিব মাত আৰু ভা চাউল লৈ আহিব দে হেল্ল'?
অ কয় যা?
কেইটা হিচাপ?
তোহঁতৰ ফালে গৰম কেনেকুৱা?
আমাৰ ফালে ঠাণ্ডা বহুত ঠাণ্ডা, পুৰা মানে বৰষ মানে বৰষুণ দিয়া নিচিনা কৰি আছে অলপ মানে।
অ', আমি এতিয়া সিজি যাম এতিয়া আমাৰ ফালে।
অ', অ'। হেল্ল'?
অ', ক' ভাত খোৱা নাই?
ভাত নাই নাই খোৱা, মানে মন্দিৰত আছো না মন্দিৰৰ পৰা গৈ ভাত খামগৈ ঘৰত।
অ'।
বেকগ্ৰাউণ্ডত মানে আৱাজ আহি আছে ঐ।
শ্ৰীদেৱী আৱাজ দি আছে ক' ক'?
খালো।
অ'।
ক'?
ক' বাকী কি কি আৰু কি কম মই?
এনেই ফুৰিব গ'লে মানে আমি মানে দহ তাৰিখ মানে যাম বুলি ভাবিছো দহ তাৰিখ জুলাইৰ।
দছ তাৰিখ?
উম।
আচ্ছা।
মানে তোৰ লগৰ কেইটামানক কৈ দিবি অ', মানে ষোল্ল তাৰিখ ষোল্ল তাৰিখ মানে গুচি আহিম আৰু মানে থাকি কিনে পাঁচ ছয়দিনমান।
অ', পাঁচ ছয় দিন।
অ', তহঁতে মাহঁতক সুধি লবি।
অ', সুধিম বাৰু।
উম, উম, আৰু লগৰ কেইজনীক কৈ দিবি।
অ', ৰুম ভাড়া কিমান মান হ'ব?
ৰুম ভাড়া মানে চব মিলাই ম মানে এটা ৰুম ল'ম আমি ডাঙৰ এটা হ'ল ৰুম।
অ'।
হ'ল ৰুম ল'লে মানে তোৰ পাঁচ হাজাৰ মান পৰিব ছয় হেজাৰ সাত হেজাৰ মান।
আৰু দুটা ৰুম ল'লে ছোৱালী এক্সট্ৰা ল'ৰা এক্সট্ৰা?
সৰু সৰু হ'লে তোৰ দুটা মিলাই চাৰে পাঁচ ছয় মান হৈ যাব দুটা মিলাই তিনি হাজাৰ
অ', দুটা কৰিবি ছোৱালী আৰু ল'ৰা।
অ', অ', হ'ব দে কালি কণ্টেক কৰি আছো ন'?
অ', দে হ'ব দে।